উম হেল্ল' তোমাৰ এই নেটৱক ইছো দিছে নেকি অকনমান অ শুনিছো এতিয়া কিন্তু মাতো ফাটি ফাটি আহিছে
আকৌ কৰো নহলে কাতি পেলাই কৰা কাতি দিয়া
নালাগে নালাগে নালাগে শুনিছো এতিয়া কতি দনে দিগদাৰ হব শুনিছানে নাই হেল্ল' এই তুমি যদি ক'বাৰ পৰা হটস্পট লৈ আছা হটস্পটটো বন্ধ কৰি দিয়া নহ'লে। তুমি শুনি আছ নে হটস্পটটো বন্ধ কৰি তোমাৰ নিজৰ নেটৱৰ্কটো অন' কৰি লোৱা
ব
হেল্ল' হেল্ল' কলটো কাটি নিদিবা ৰ'বা হেল্ল' হেল্ল' শুনিছা?
শুনা নাই মই।
অ', এতিয়া শুনিছো মই।
অ', অ', অ', কোৱা।
শুনি আছা এতিয়া?
অ', শুনিছো।
অ', এতিয়া শুনিছো মই। কি খবৰ? ভালে আছ
অ', ভালেই, ভালেই। তোমাৰ ভাল?
অহ, মোৰো ভালেই।
অ'।
কি, কি কৰি আছিলা এতিয়া?
মই এই চাহ, তাহ খাই বহিছোঁ অলপ।
অ'।
তুমি?
ময়ো এই অলপ আগত ঘৰ সোমাইছোহে।
অ', হয়, নেকি ক'ত গৈছিলা?
আজি বিশ্ব পৰিৱেশ দিৱস যে
অ', অ'
গছ ৰুবলৈ গৈছিলোঁ।
হয়, নেকি? অ' অ', ক'ত মানে কি, কি ৰুলা?
কি, কি মানে এ, নিম গছ ৰুইছিলোঁ আৰু বেলগছ ৰুইছিলোঁ, অ'।
পুলিয়েই ৰুইছিলা? অ' আৰু
উম, পুলি ৰুইছোৱে এই স্কুলবিলাকত ৰুইছোগে।
অ' মই এ, ঘৰতে ৰুলোঁ।
অলপ দেৰিকে গৈছিলো আৰু মানে দিনটো বহুত গৰম যে, ৰ'দ। যে, সেইটো কাৰণে গধূলি গৈ গধূলি, গধূলিয়ো নহয় ধৰি লোৱা এ, পাচবেলা আৰু এনেকুৱা তিনটামান বজাত গৈ
অহ, অ'।
চাৰে, তিনিটা, তিনিটা মানত।
অ', ঠিকেই হ'ল, তেতিয়া পাছবেলা অলপ ৰ'দটো কমে যে, দিনত নহ'লে ৰ'দটো বেছি ৰ'দটো পালে আকৌ পুলিবোৰ শুকাই যাব।
উম, সেইটো কাৰণে দেৰিকে গৈছোঁ।
ভালে কৰিছা ভাল-ভাল পুলিয়ে লগাইছা বাৰু এইবিলাক নেম বলে এইবিলাক ভাল। ভাল বাৰু নিময়তো বতাহ বিশুদ্ধ কৰে।
উম,
আৰু নিম গছ বহুত উপকাৰেও হয়। উম,
উম, আৰু পৰিৱেশৰ বিষয়ে সচেতন হোৱাটো আজিকালি বহুত জৰুৰী হৈ পৰিছে।
অ', -অ', সেইটো হয়।
উম, কাৰণ আমি অ', তাকে আমি দৈনন্দিন জীৱনত বায়ু পানী গছ-গছনি এই সকলোবোৰৰ ওপৰত নিৰ্ভৰ কৰো যে।
অ', -অ', সেইটো হয়। আজিকালি অৱশ্যে মানুহবিলাক সজাগো হৈছে। তথাপিও কিছুমানে আকৌ মানে গছ কাটি দিয়ে ন সেইটো গছ কটাটো মানে, হেৰি কৰিব লাগে মানা কৰিব লাগে আৰু আমি পাৰিলে আৰু যিমান পাৰোঁ আমি লগাব লাগে।
উম, এইবিলাক বিল্ডিংছ ডিং বনাবলৈ কাটি দিয়ে আৰু
ৰাস্তা, ৰাস্তা বনোৱা। সেইবিলাকত কাটো। এনে তোমাৰ ঘৰত বাৰীত আছে নে নাই বাৰীত গছ গছনি?
উম আছে। তোমাৰ আছে?
আছে মোৰো বেছি ঠাই নাই যদিও মানে মই অলপ লগাই থৈছো এতিয়া মানে যেনেকে নিম গছ আছে, আম আছে কৃষ্ণচূড়া আছে তাৰপিছত সৰি আমলখি গছ আছে। মানে ফল মূলৰ গছ কে লগাইছো সেইবিলাকে খাবও পাৰি ন ফল মূল। আৰু কৃষ্ণচূড়া জোপা মানে চাহ কাৰণে লগাইছো আগফালে মানে আমাৰ খুব ৰ'দ পৰে কৃষ্ণচূড় মানে লগালো। এতিয়া ডাঙৰ হ'ল নহয় এজোপা মানে এতিয়া ধুনীয়াকে চাহ পৰে আৰু বতাহু মাৰি থাকে ভাল লাগে ফুল ফুলিলে দেখিও ভাল লাগে
উম আৰু এইটো চিজনত যে অ আৰু এইটো ছিজনত যে ৰাস্তাত হেৰি অ কৃষ্ণচূড়া ৰাধা চূড়া সোণাৰো গছ কেইজোপা ফুলে বৰ ধুনীয়া লাগে ফ
অ অ এতিয়া এইবিলাক মানে ৰাস্তাৰ কাষ বিলাক বৰ ধুনীয়া হৈ গৈছে
উম, বৰ ধুনীয়া লাগে আৰু তাক আহ কাজিৰঙা ফালে যোৱা ফালে ৰাস্তাটো বৰ ধুনীয়া লাগে।
অ', অ', সেইটো ৰাস্তা বৰ ধুনীয়া হৈছে বুলি শুনিছোঁ। মানে একেবাৰে কাজিৰঙালৈকে যোৱা নাই, এই জখলাবন্ধা লৈকে গৈছো বাৰু তাতো সেইখিনিও বৰ ধুনীয়া হৈ আছে কিন্তু। ৰাধাচূড়া ফুলি আছে, সোণাৰো। ফুলি আছে। নে কাজিৰঙালেকে আৰু বহুত ধুনীয়া হৈছে বুলি শুনা পাইছোঁ বাৰু।
উম।
ৰাস্তাৰ কাষে, কাষে কৃষ্ণচূড়া ফুলিছে, এজাৰ ফুলিছে, ৰাধাচূড়া মানে এই আগতে পুলিবিলাক লগাইছিলে যে, এতিয়া সেইবিলাক ডাঙৰ হৈ মানে এতিয়া বহুত হৈ গৈছে ৰাস্তাৰ কাষ বিলাক মানে বহুত ধুনীয়া হৈছে আগতে তেনেকুৱা নাছিলে। এই, এই বছৰ মানে বেছি হৈছে। উম। ভাল লাগে ময়ো সেই ভাল পাওঁ গছ, গছনি ৰুই, ফুল ফুল ৰুৱা, লগাওঁ শাক, পাচলিও লগাওঁ তেনে
উম।
এতিয়া ফল মূলৰ গছ বিলাক লগাই মধুৰিআম আছে, ডালিম লাগিছে মোৰ নতুনকে তাৰপিছতে তামোল গছত আকৌ জালুক দিছো, জালুকো লাগিছে।
গছ, গছনি থাকিলে গৰমত মানে বহুত খিনি সকাহ পোৱা যায় মানে পৰি অলপ বতাহটো মানে চায়ো পৰে, ধুনীয়া বতাহো আহি থাকে নহ'লে এই টো গৰম সহ্য কৰাই টান গৰমটো খুব বেছি হৈছে টো
হয়। আৰু তুমি লক্ষ্য কৰিছা নে? বতৰবোৰ আগৰ দৰে এতিয়া নাই।
অ', অ' অ', বতৰ
দিনক, দিনে গৰম বাঢ়ি, বাঢ়ি গৈ আছে।
আকৌ কিছুমান ঠাইত বৰষুণ বেছি হয়, কিছুমান ঠাইত বৰষুণ নহ হৈয়েই মানে আগতে আগতকে গৰমটোতো বহুত বাঢ়িলে আমি সৰু থাকোতে ইমান গৰম নাছিলে আমিতো সৰু থাকোতে কাৰেণ্টটো নাছিলে বিচনী ডাল লৈয়ে আমি থাকোঁ তেতিয়া তেনেকয়ে থাকিব পাৰিছিলো এতিয়াতো নোৱাৰিযে কাৰে ফেনটো লাগেই তাৰপৰি এ চি লাগে কুলাৰ লাগে গৰম সহ্য কৰিব নোৱাৰি
নাই এতিয়াটো নোৱাৰি আকৌ সেইকাৰণে লোৱা হৈছে মানুহৰ কিম টো এইবিলাকৰ কাৰণে গ্ল'বেল ৱাৰ্মিঙো হৈছে
অহ আহ সেইয়াই মানে আমি সজাব লাগিব এতিয়া আৰু এতিয়া আমাৰ খিনি গছ পুলি যিমান পাৰি লগাব লাগিব নহলেতো আমাৰ মানে ভবিষ্যত পত দিগদাৰে হ'ব আৰু মানুহৰ মানে বেমাৰ আজাৰ বেছি হব বতৰৰ যেনেকে সলনি হৈছে মানে সেইটোৱে মানে বহুত মানে হেৰি অপকাৰ কৰিব সেইটো কাৰণে আমি যদি এতিয়া গছ গছনি লগাই মানে অলপ পৰিৱেশটো তেতিয়া ভাল কৰিব পাৰো আৰু আমিয়ে কৰিব বিলাক ঠিক মানে কথা কয়
হয় হয় পিছত তুমি উ মানে আমাৰ পৰিৱেশৰ বাবে মানে নিজৰ ফালৰ পৰা কিবা চেষ্টা কৰা নাই কিবা কৰাৰ ব্যক্তিগত ভাৱে
সেইটোৱেই মই মানে নিজৰ বাৰীতেই তেনেকে গছ গছনি লগাই থৈছো সেইখিনিওতো মোৰখিনি উ মানে পৰিৱেশত হেৰি কৰিব প্ৰভাৱ পেলাব এতিয়া ধৰা মোৰ বাৰীখনত প্ৰভাৱ পেলাব যথেষ্ট গছ আছে সেই গছখিনি আমাৰ পৰিৱেশটো ভাল কৰি ৰাখিছে বতাহ আমাৰ ধুনীয়াকে মানে ছাঁ দিয়ে এনেই বেলেগ তাকে মই হেৰি কৰিব পৰা নাই বাৰু অন্য মানে ৰাস্তাৰ কাষত বা সেইবিলাকত গৈ পেলাই মই কৰিব পৰা নাই কিন্তু যিমান
নাই একো নাই তুমি নিজৰ ঘৰৰ পৰা তাকে নি নিজৰ ঘৰ পৰাই আৰম্ভণিটো কৰিছা তোমাক দিখি বেলেগেও ৰুব বেলেগৰ ঘৰত
হয় হয় মই মইতো বাৰু ভালেই পাওঁ যথেষ্ট খিনি লগাও এই সেই থাকেই আৰু সেয়াই কৰি আছো আৰু চাহ তা খোৱা হ'ল
উম খালো খালো
অহ আৰু কি কৈছিলা
এই চাহ তা খালা নে নাই তাকে সুধিব লৈছো তুমিয়ে সুধিবা
অ ঠিকে আছে ত আজি যাবি কি কব
ৰাতি নিৰামিষে খাম আজি ইমান গৰম পৰিছে পনিৰ আনিছো পনিৰ বনাম
অহ অহ‌
তুমি
আমাৰো দেই মানে ৰহৰডাল বনাম বুলি ভাবিছোঁ অমিতা দি তাৰপিছত ত হেৰি এইব ভাজি চাজি বনাব মন নাই বেঙেনা কৰি পিটিকা কৰিম আলু বেঙেনা বিলাহী এই পিটিকা কৰি তেনেকেই খাম আৰু গৰমত ইমান বনাই থাকিব মন নাযায় যে
উম
উম এতিয়া মানে মোৰ অলপ কাম আছে চিলাই কাম চিলাই কাম অলপ কৰিম মানে কাপোৰ এযোৰ নতুনকে লৈ থোৱা আছিলে তাকে দহি পাতিব লাগে সেই তাকে এতিয়া কৰিম বুলি ভাবিছো ভাত বনাবলৈতো অলপ দেৰি আছে সেই ভাত বনোৱা সময়লৈকে সেই কামটোকে কৰো বুলি ভাবিছো এতিয়া
উম ঠিকে আছে দিয়া তুমি কৰা গে
অ অ বাৰু ঠিক আছে দিয়া হ'ব
উ ভাল লাগিব কথা পাতি